শুনি আছা?
অ শুনিছো শুনিছো।
অ কি কৰি আছা তুমি?
মই আছোঁ এনেই, তুমি?
অ এনেই আছো ৰ'বা, বাকী ভাত খালা?
খালো খালোঁ, তুমি খালা?
আহ নাই খোৱা ৰবা, অকণমান পিছত খাম মানে দেৰি হৈ গ'ল আজি মোৰ।
অ আচ্ছা আচ্ছা, বাকী ভালে আছা?
উম আছোঁ দিয়া, তুমি?
ময়ো আছো, বাকী বানপানী কেনেকুৱা?
বানপানী বানপানীৰ কথা ক'ব গ'লে কালি কি হল কম্পিউটাৰ ক্লাছ যাব ওলালো হা তোমাৰ তিনিটা দুটামান বজাত মানে কম্পিউটাৰ ক্লাছ যাওঁ এনকুৱা বৰষুণ মাৰি দিলে মই বোলো চাগে কমিব বৰষুণ যাক অকমান পাঁচটা চাৰিটা মান বজাত গ'লে হ'ব আৰু, ত দেৰিকে যাম আৰু তাৰপিছত তোমাৰ বৰষূণ দিয়ে আছে দিয়ে আছে পিছত শুনিলো বেহাৰ মানে আমাৰ এইখিনি বেহাৰবাৰী খিনি তোমাৰ বানপানী। তাৰপিছত তোমাৰ বেহাৰবাৰী ফালে বানপানী, বেহাৰবাৰী বেহাৰবাৰী।
আচ্ছা আচ্ছা।
ব্ৰিজত বানপানী, মই বোলো বাপৰে বাপ এতিয়া মই কেনেকে যাওঁ কম্পিউটাৰ ক্লাছ? তাৰপিছত মোৰো যোৱা নহ'ল মানে বানপানীৰ কাৰণে মোৰ কম্পিটাৰ ক্লাছে মিচ গ'ল, কি কম আৰু।
অ অ বানপানী তোমাৰ আমি বেহাৰবাৰী ওচৰতে, ঘৰামাৰা চিনি পোৱা?
অ এই একেই জাগাৰে ওলালা চোন।
ত' সেই সেনেকে তোমাৰ, আমাৰ এইখিনিও তোমাৰ আমাৰ গোটেই ৰাস্তা নালা চালা ভৰ্তি হয় এনেকে উৎপাত মানে ৰাস্তা। তাৰপিছত এনেকে তোমাৰ এঘৰ আছে তোমাৰ সিহঁত ঘৰত বানপানী দিছে তাৰপিছত মালিকে, সিহঁতক এটা মটৰ কিনি দিছে আৰু বানপানী ওলাই মানে, এই তোমাৰ খেতি পথাৰত যে, বা খেতিত পানী দিবৰ কাৰণে যিটো মটৰ ব্যৱহাৰ কৰে। এনেকে মটৰ যোগান ধৰিছে আৰু মালিকে ইয়াতকে বেছি কি কৰিব।
অ ভালে কাম কৰিছে এইটো তেতিয়াহলে মালিক ঘৰে।
অ মালিকে পইচাটোকে লৈ যদি যায় যাওক নহলে, নহলে বেলেগ উপায় নাই আৰু।
অ।
মটৰটো দি দিছে আৰু তেনেকুৱা আজিকালি পৰিস্থিতি হৈ পৰিছে। তাৰপিছত ধৰা তোমাৰ জোৰা বাটত চাগে দেখিছাই চাগে তোমাৰ অল্- টো এখন পানীত ওপঙি আছে।
হা?
হেল্ল, যোৰাবাটত অল্টো এখন পানীত ওপঙি আছে।
ঔ আৰু সিদিনাখনো মই এটা নিউজ দেখি তোমাৰ স্কুটিখনে পানী গৈ আছে মানুহটো ছাতি পিছ- ফালৰ মানুহটো চাকি লৈ পেলাই এনেকে আছে। ড্ৰাইভাৰটো এনেকে স্কুটত ধৰি আছে কিন্তু উঠি যাব খুজিছিলে মানে ধৰিছে কাৰনে বাচিছে সিহঁতে।
অ। এই এনেকে মানুহৰ ধৰা তোমাৰ আজি তোমাৰ চব্জি দোকানী এজনে চব্জি দোকান দিলেও তোমাৰ! ভাবিব লাগিব। কাৰণ চব্জি দোকানতো বহুত হেভিলি দিয়া নাযায় ন তোমাৰ ৰাস্তাৰ কাষতে! কিবা কিবি পাৰি তাৰ ওপৰত দিয়া যায়।
উম উম উম।
সেইবিলাক যদি বৰষুণ দিয়ে সেইবিলাক চব্জি তুমি বা বা বা বানপানীত উতি থকা দেখা পাবা।
অ' সেইটো হয় বাৰু। মানে বহুত সমস্যা বানপানীৰ কাৰণে, কিন্তু বানপানী মানুহ বিলাকৰ ভূলৰ কাৰণে হয়। মানুহবিলাক চৰকাৰ চবৰে ভুলৰ কাৰণে চৰকাৰে য'তে ত'তে যেনেকে যেনেকে বনাই আছে।
উম উম। ঠিক কৈছা, তেনে ধৰা তোমাৰ আজি- আমাৰ, আমাৰে ভুল আছে। যেনে ধৰা আমি তোমাৰ জাবৰ-জোথৰ আমি ক'ত পেলাব লাগে জানো, কিন্তু আমি পেলোৱা নাই। পেলাব লাগে, আমি তাত পেলোৱা নাই মানে। নালা নৰ্দমাত পেলাব পেলাই আছো।
অ অ। আৰু তোমাৰ মানে কি হয়, চৰকাৰ খনৰ তোমাৰ কিছুমান বস্তু যেনেকে যেনে- বেয়াকে দ বনাই দিছে হা, এবাৰ ভাবা নাই যে এইটো বস্তু বনালে ইয়াত বানপানী হ'ব নে নহয়। সেইবিলাক কাৰণেও বানপানী হয় কিছুমান ওখ বা চাপৰ সেনেকুৱা লৈ পেলাই বানপানী নহয় জানো! সেই বস্তু ভালকে বনাব জনা নাই আচলতে।
অ, আৰু তোমাৰ ৰুক্মিণী গাঁওত যে বানপানী হয়, তাত মানে চৰকাৰে! এটা মানে পিটনি টাইপ আছে সেইটো খানি দিলে ৰুক্মিণী গাঁৱত বানপানী নহয়। কিন্তু সেইটো না- খানা কাৰণে হেনো চৰকাৰৰ কিবা এটা লাভ হৈ আছে, সেইকাৰণে চৰকাৰে খানা নাই। মানে মই শুনা মতে দেই।
উম উম। এই সেইবিলাকেটো মানুহ, চৰকাৰ চবৰে ভুল আছে কিবা নহয় কিবা এটা।
আছে আছে।
এইবোৰ বৰ বানপানী চহৰত। থাকিলে বানপানী এক্সপিৰিয়েঞ্চ কৰিব লাগিবই দিয়া প্ৰতিবছৰে।
অ' তাকে আৰু মানুহবিলাক আমি সজাগ হ'লে! অলপ ঠিক হ'ব, সেইটো ক'ৰবাত নহয়, ক'ৰবাত, কিন্তু মানুহবিলাক সজাগ নহয়, নহয়। আমি এতিয়া ন-নদীখনে ধৰা তোমাৰ বশিষ্ঠ আশ্ৰমৰ নদীখন। বশিষ্ঠ আশ্ৰমৰ নদীখন তুমি চত পূজাত যাবা চাফা। তুমি কিদিন যাবা তুমি নিজক দেখা দেখাই নোপোৱা তাত পানীত এনেকুৱা লেতেৰা।
অ, এইটো হয় আৰু এই বৈশিষ্ট বুলিয়েই নহয় এইখিনি তোমাৰ এই এইখিনি তোমাৰ যে আছে কেম ভিলেজৰ এই আছে যে ব্ৰিজ এখন। বিজু ভৱনটোৰ ওচৰতে, সেইখিনিও তোমাৰ ছট পূজাত এক একদম চাফা হা, কিন্তু সেইটো আচলতে ঘৰলৈ বুলি ক'ব পাৰি।
উম,
পুৰা চাফা হৈ থাকে, চ'ত পূজাৰ দিনা তাৰ পিছত তুমি চাবা এতিয়া যাবা, এইখিনি দি যাবা গন্ধ ওলাই। তে, সেইটোৱে মানে মানুহে কৰিব কৰিব এটা পাৰে, কিন্তু সেইটো যে ভাবি চাই, দে লেই চ চাফা কৰি ৰাখিব পাৰে, কিন্তু নাৰাখে।
নাৰাখে অ, কিন্তু তুমি দেখা পাবা। সেইবিলাক পানীতে আকৌ কিছুমানে গাও ধুই আছে।
অ,
উম, তুমি সেইটো দৃশ্য বেছিভাগ দেখা পাবা, তুমি সিজু বাৰী এই জেগাতটো তুমি বেছিকে দেখা পায় সেইবিলাক মানে গা ধূই আছে।
অ, হয়, হয়। মানে কিবা বেলেগটে ফিল হয়, আমি গাওঁত গ'লে আমাৰ গা ভাবো নদী পানীত ধুনীয়াকে আমি গা, কাপোৰত, ধুব পাৰি। তেতিয়া অকনমান কিবা লাগে, কিন্তু ইয়াত যে মানে আৰু লেতেৰা পানীত গা ধুই আছে।
উম, তাকো চহৰত স্মাৰ্ট চিটি
স্মাৰ্ট চিটি, নাম পাৰ্পল চিটি স্মাৰ্ট চিটি দেই কিন্তু, বাকি গাঁৱৰো দুঘৰ মান চাফা হ'ব পৰা নাই, চহৰখন গাঁৱৰ মানুহক কয়, গাঁৱৰ মানুহক শিক্ষিত- শিক্ষিত নহয় খেতিয়ক কিবা কিন্তু গাঁৱৰ মানুহে চহৰৰ মানুহতকৈ বহুত ভাল কাম কৰি আছে।
বহুত ভাল কাম কৰি কাৰ আৰু তেওঁলোকে তোমাৰ ৰাতিপুৱা উঠে, ৰাতিপুৱা উঠি খেতি পথাৰত যায় আমি আৰু আমি চহৰিতে তোমাৰ ৰাতিপুৱা দহটা এঘাৰটাত উঠো, উঠি পেলাই আকৌ কামেই নাথাকে, সেনেকুৱা টাইপ, আমি অকৰ্মমানণ্যয়ৰ নিচিনা।
উম, উম, উম, উম, উম,
সেনেকোৱা হৈ গৈছে। কিন্তু ধৰা
উ
মানে আমাৰ মানে চহৰৰ মানুহ থিংকিংটো এনেকুৱা এ, একো কামেই নাই, উঠিনো কি কৰিম? কিন্তু চহৰত, কিন্তু গাঁৱত মানে উঠিবই লাগিব নহ'লে গৰু ছাগলী, হাঁহ, কুকুৰা, এইবোৰ চ'ব খেলি-মেলি হৈ যাব।
একদম, একদম সঁচা কথা হাৰ লগতে তোমাক খেতি বাতি থাকে সেইবিলাকৰ অনিষ্ট হ'ব বেলেগৰ পেলাই খাব ত, সেইবিলাকো চাব লাগিব ত, তোমাৰ সেইটো কাৰণে মানে কি হয়, গাঁৱৰ মানুহ বিলিলাক এক্টিভ থাকে ৰাতিপুৱা জলদি উঠিম, ঘৰৰ বাহি চো হাৰিম, কিন্তু চহৰৰ মানুহে কি বাহিচটা, সাৰিব লগা চোতাল নাথাকে গোতেই ৰুম বনাই, বনাই চোতাল ল, কৰি দিয়ে সিহঁতে। সেইবিলাকো দায়িত্ব নাই, হে, উঠিম দে আৰু।
অ, মানে এনেকে-এনেকে ৰুম বনাব যেন, দহটামান ৰুম ভাড়াত দিব বাকী সিহঁতে দুটাত থাকে।
অ, অ, অ,
সেনেকুৱা হৈ গৈছে।
ক'বা মানে, মানুহৰ ক'ব গ'লে মানুহে ভাৱে গুৱাহাটীত যাম পইচা ইনকাম কৰিম। কিন্তু মোৰ মতে, অকমান পইচা যদি ইনকাম কৰিব আহে হা গুৱাহাটীত সেই অকণ পইচা জমা কৰি পেলাই, গাঁৱত গৈ পেলাই ধুনীয়াকে মাটি- চাতি থাকিলে ধুনীয়াকে খেতি কৰিব লাগে। নিজৰ মানে, নিজে নিজ নিজৰ উত্তমত সিহঁত কাম কৰা হ'ব। কাৰো তলত কাম কৰিব নালাগে। ধুনীয়াকে নিজৰ মতে কাম কৰি যা লাভ, লছ নিজৰ লগত আছে সেইটো।
হয়।
কিন্তু, কিন্তু সে সেনেকুৱা হয় দিয়া। এতিয়া আমি চহৰত থকা কাৰণে আমি এইটো অনুভৱ কৰিছোঁ যে গাঁওখন ভাল কিন্তু গাঁৱৰকেইটাই অনুভৱ কৰে চহৰখন ভাল। মানে কোনো, কোনো কোনো ঠাইত মানে সন্তুষ্ট নহয়। এইটো এই টো মানে মানুহৰ এটা অঁ প্ৰকৃতি বুজিছানে?
উম ঠিক কথা কৈছা এইটো। মানে সন্তুষ্ট কতো নহয়। মানুহৰ মানে বেলেগৰটো সদায়, বেলেগৰটোৱে লাগে আৰু।
অহ্, উম ঠিক কৈছা। যেনে- আজি মোৰ লগত এটা এনড্ৰইড আছে মোক আইফোন লাগিব। আইফোন থাকিলে আৰু কিবা লাগিব, তেনেকে চাইকেল থাকিলে বাইক লাগিব। ত' মানুহ এইটো নেচাৰ।
উম, সেইটো হয় কথাটো। মানুহে আজিকালি কি কয় ধুনীয়াকে ফাৰ্ষ্ট মানে কিপ্ ক্লাছ এইট, নাইন এতিয়া নাইনত কি ক'ব এই সৰু কম দামী এটা স্কিন্তাছ ম'বাইল এটা দিলে হ'ব। সেয়াত দুধ লৈ ল'লে এদিনত। যেতিয়া কলেজ পাব, লগৰ বিলাকক দেখিব এ নাই মোক অকণমান দামি চাই লাগিছে এইটোত ফটো ভাল নহয়। ৰিল ৰীলছ বনাব নোৱাৰি, গেম খেলিব নোৱাৰি। ল'ৰাবিলাকৰ গেম ছোৱালীবিলাকে ক'ব ফটো, ৰিলচ উঠিব বনাব নোৱাৰি আৰু বেলেগ এটা লাগে। ত' ল'লে বেলেগে এটা তাৰপিছত লাহেকৈ ক'ব এইটোৰ ষ্টৰেজ ইমান মানে বেছি নাই অকণমান ষ্টৰেজ বেছি থকা আছে লাগে। ত' মানুহে সন্তুষ্ট নহয়। কিবা নহয় কিবা এটা লাগিয়ে থাকে।
উম, মানুহ মানে ইজিলি সিহঁতক মানে সহজ ভাৱে লোৱাটো খুব কাচ আৰু কিন্ ন্তু কিন্তু ইপিনে তুমি চাবা জীৱশ্ৰেষ্ঠ মানে মানৱ শ্ৰেষ্ঠ।
অঁ, অঁ অঁ। হয়, হয়।
ত' সেয়াই আৰু মানে মানে কি আৰু মানে ধৰা নিজৰ ভৰিত, নিজে কোঠাৰ দিয়াৰ নিচিনা কথা। জানি বুজি কিছুমান কাম কৰিব পাৰো যদিও আজিলৈকে কৰা নাই। যেনে ধৰা, আমি তোমাৰ যাবৰ - যুথ চবৰ আমি দেউতাই দেউইটো সদায় ওাই যায়। ঘৰত কোনো বেলেগ ওলাই নগলোঁ দেউতাটো ওলাই যায় চব ঘৰৰে। ত' আমি দেউতাৰ হাততে জাবৰ টোপোলাটো সদায় দি পঠাব পাৰো। দেউতাই পেলাই থৈ যাব। কিন্তু আমি দিব গ'লে একদম একদম মানে জাম, জাম বঢ়াই থৈ দিওঁ। তাৰপিছতে নালত পেলাই দিলোঁ।
অঁ সঁচা কথা কৈছা এইটো আৰু আজি - কালি জাবৰৰ গাড়ী বিলাকত মানুহে দিবই নোখোজে।
উম, এখন পইচা লয় না সিহঁতে এক্সটা চাৰ্জ এটা লয়।
অঁ অঁ, এট্ চাৰ্জ সেইটো লৈ কাৰণে সিহঁতে মানে কি নালাগে দে পইচাটো কিয়নো খৰচ কৰিব লাগে। পুককে জেৱাতে পলাই দিলে কিন্তু সেই বানপানীৰ কাৰনে যে কিমান পইচা লছ হৈ আছে সেইটোকো ভাবি নাচায়।
অঁ, লাষ্টত কিন্তু আক' বেমাৰ -আজাৰ এনেকে বহুত লছ হৈ যায়।
বহুত লজাজ লছ হৈ যায় তাত। জাবৰ গাড়ীত দি দেহি। সেইখিনি পইচা কিমানো লব মাহত অকমানে পইচা কিবা এটা লয় তাতকৈতো সেইখিনিতো বেমাৰ ততো কমেই হ'ব ন পইচা খিনি
অ কি কৰিবা আৰু আজিকালি তোমাৰ সমাজখন এনেকুৱা যি টি চলি থাকে আমা আমি তথা আমাৰ আহিব লগগীয়া প্ৰজন্মই বহুত খিনি মানে সমস্যাৰ সন্মুখীন হব গতিকে এতিয়াৰ পৰা আমি সজাগ হ'ব লাগে আৰু সময় অলৰেডি বহুত লেট হৈছে আমি এতিয়াৰপৰা সজাগ হ'ব লাগে আৰু হয় নে
উম হয় হয় হয় ঠিক কয় ঠিকে কৈছা তুমি সেয়া হ'ব লাগে তামানে মানুহবিলাকৰ দায়িত্ব সেটো নোহোৱাই গৈছে
উম উম আৰু তোমাৰ বানপানীত অ আৰু বান পানীত বহুতে ধৰা ইনকামো কৰিছে যেনে ধৰা কিছুমানে দ দুডাল মান কল গাছ কাট টিদি ভেল বনালি ভেল বনাই কিনে ইফালৰ মানুহে সিফালে নিলে চল্লিশ টকা এনেকুৱা ধৰণৰ
জেচিপি কেইখনে কম ইনকাম কৰিলে নেকি বাৰু মানুহ সহায় কৰিছে ইনকামো কৰিছে
অ সেনেকুৱা ধৰণে আৰু কোৱা আৰু তোমাৰ ই ৰিক্সােকেইখনো মানে ভাড়া মাৰাই দিয়া আশী টকাত দচ টকা যা আশী টকা মান টকাকো দি দিয়ে
উম সেইটো হয় মানে এ মানুহ জনসাধাৰণ কিছ যোনবিলাকে কাম কৰি আছে কিবা গাড়ী নাই সেইবিলাকৰ লছ হৈছে আৰু যোনবিলাকে তোমাৰ আ গাড়ী চলাইছে চলাই আছে বা নিজৰ গাড়ী থকা বিলাকৰো একো সেই বেছি প্ৰব্লেম হোৱা নাই বাৰু কিন্তু যিবিলাকে গাড়ী চাৰি চলাই আছে ভাড়াত মাৰি আছে দাই গাড়ীবিলাক সিহঁতৰ কিন্তু অকমান অকমান লাভ হৈছে আৰু ক'ব গ'লে
হৈছে হৈছে
এই সিহঁতৰ এটা লচ আছে তোমাৰ বানপানীত গৈ পেলাই যদি চষ্টাৰ্ট বন্ধ হৈ যায় কিবা হৈ যায় এই কথাটো যে ৰিক্স লৈ পেলাই আমাক যে নি আছে তো বহুত ভাল হৈছে বাৰু
অ তাকেহ দিয়া আজিলে এৰিছো ভাল লাগিল কথা পাতি
দিয়া ঠিক আছে